হেল্ল'
হে কি খবৰ?
মোৰ খবৰ ভাল। তোমাৰ?
মোৰো ভাল দিয়া।
অ'।
কিয় কল ক কিয় ফোন কৰিলা?
তই কিবা এটা কথা কব আছিলে তোমাৰ লগত।
আহ কোৱাচোন।
পিছে আমাৰতটো এতিয়া হেৰি খতমে হব উ কলেজ লাইফ খতমে হব ধৰা, এতিয়াতো কিবা এটা ফিউচাৰৰ কথা ভাবিব লাগিব। এতিয়া কিবা ভাবিছা নেকি?
ফিউচাৰৰ কথাটো ভাবিছো। মই এনে জবত এপ্লাই কৰিছোঁ গভৰ্মেণ্ট জবত।
আহ।
তুমি কৰা নাই নেকি?
নাই কৰা মই মানে কালি ৰাতিৰে পৰা এইবোৰে ভাবি আছো বহুত কনফিউজ হৈ আছো যে কিহত কৰোঁ কি নকৰোঁ কিবা, কিহত এডমিশন লওঁ কি মই মানে বহুত কনফিউজ হৈছো সকাৰণে মই ভাবিলো যে ত কল কৰো কৰি অল আইডিয়া লওঁ।
তুমি এনে কি, উম বিকমৰ পিছত আৰু কিবা পঢ়িবা?
বিকমৰ পিছত মই নপঢ়ো বুলি ভাবিছো মই ভাবিছো কিবা এটা কৰো, ধৰা গভৰমেন্ট একজাম দিও বা কিবা কৰো জব কৰো এইবোৰ ভাবি আছো কোনটো কৰো মোৰ মাথাতে মানে আহা নাই।
তুমি এ দি আৰ ই কাৰণে প্ৰিপাৰ নকৰাই কিয়?
এ দি আৰ ই একজাম কেতিয়া, হ'ব কেতিয়া?
মই খনত ৰেজিষ্ট্ৰন হৈ আছে, ময়ো কৰিম বুলি ভাবিছো। কৰিবা নেকি?
কৰিলেটো ভালে আছিলে, মই একোতে প্ৰিপেৰে কৰা নাই এতিয়ালৈ। তুমি এনে আৰু কিহত কৰিলা এই মাত্ৰ ক'লা যে
অ' মই হল ফেব্ৰুৱাৰীত মই কৰিছো। হেল্ল', এই ৰেলৱেৰ কাৰণে যে ওলাইছিল পষ্ট। গ্ৰুপ ডিৰ তেতিয়া কৰিছিলো। এতিয়া এক্জামতো আগষ্টত হ'ব ন?
টু থাউজে টুৱেণ্টি ছিক্সত ন? অ', ঠিকে আছে, এতিয়া সেইটো আৰু ওলাইছে নেকি পষ্ট?
ৰেলৱেটো আ, তানে আডাৰ গ্ৰেজয়টৰ ওলোৱা নাই, ইঞ্জিনিয়াৰিং হ'ল টেকনিকেল সেইবিলাকৰ আছে, কিন্তু তুমি এ ডি আৰি কাৰণে প্ৰিপয়াৰ কৰা পিছে।
অ', এ ডি আৰিত মানে সহজে বহুত মানুহে এপ্লাই কৰে ত' অ', বহুত মানুহ হৈ যায়।
যোৱাবাৰ দিওঁতে ই ইমান তোনে ইমান বয়সীয়াল মানুহ আছিল। গোটেই টিচাৰ বিলাক আছিলে বেছিভাগে, নেপালোঁ মই
উম, এ ডি আৰিত‌ অকল বেছি মানুহ হৈ যায়। সেইকাৰণে মই ভাবিছোঁ যে, কিবা বেলেগ দিওঁ আৰু বহুত ধৰণৰ একজাম আহি আছে। বেংকৰ, চে, বেংক কৰ, একজাম বিলাক ওলাই আছে এছ বি আই, আৰ আৰ বি।
তুমি এচ বি আই বেংক টো পালে আৰু ভালে হয়, মই বেংকৰে কৰিবৰ কাৰণে মন আছিল।
উম, সেইবিলাকত ইমান মানুহ নাযায়ও পষ্ট খালী হয়, কিন্তু ইমান মানুহ নিদিয়েও তাকে ভাবিছো আৰু কৰো নেকি।
মই কৰিম বুলিয়ে ভাবিছো।
অ'।
তুমি, যোৱা তুমি যদি বেংকৰ কিবা একজামৰ কথা গম পোৱা, মোক কবা চোন মই এপ্লাই কৰিম।
অ' হ'ব দিয়া, কম দিয়া, মানে এতিয়া আমি যদি এইবিলাক নাভাবো পিছত আমাৰ দেৰি হৈ যাব। আমাৰ ছিক্স চমৰ ৰিজাল্ ওলাবই, ওলোৱাৰ পিছত আৰু এবছৰ থাকিব ভৰথীয়াৰ পিছতো আমি কিবা না কিবা সোমাব ই লাগিব।
মইতো ভাবিছো চাগে, ফৰ্থ ইয়েৰ এডমিচন হোৱাৰ আগতে যদি সোমাব পাৰিলো হয়।
উ তাকে এনে এ পি এছ চি, ইউ পি এছি, এইবিলাক তেনে ট্ৰাই কৰিছা নেকি কেতিয়াবা নে কৰিবা?
নাই এতিয়ালৈকেতো কৰা নাই তাৰমানে সেইটো কাৰণে কচিং ল'ব লাগে টো।
অ' কচিং ত মানে, বহুত খৰচ হয়। চাল
যদি অফলাইন কৰাটো আৰু বেছিয়ে হৈ যায়
আজিকালি অনলাইনত মই শুনিছো কৰাই অলপ কমতে কৰাই বোলে অনলাইনত।
কৰাই তথাপি খৰচ চেমেই হ'ব চাগে।
অ' এবাৰ এবাৰ ট্ৰাই কৰিব লাগিছিলে কিবা হয় মোৰ এ পি এচি বা উ
আমি যদি আৰু বেলেগ জবো কৰিব এ হেৰি ৰাখি আছে নহয় পুলিচৰো আহিলে কৰিব পাৰিলো হয়ে আমি।
অ'। এটা কথা কি জানা এ পি এছ চি আৰু ইউ পি এছ চ ৰ কাৰণে যদি তুমি পঢ়া যদি নোৱাৰাও তথাপিও মানে গভমেন্ট একজাম বিলাকত তুমি বহিলে পাৰি যাবা।
উম সটো হয়
সেইবোৰৰ বহুত খছ সেইবিলাকৰ পঢ়িলে বহুত নলেজ আহ আহে ন'। তেতিয়া মানে গভমেণ্ট একজাম বিলাক, ইজিলি মানে হৈ যায় চ' মানে তাকে ভাবি আহিছো যে কি কৰো।
মই ভাবি আছো যে গগন। ৰেলৱেত দিলো, ৰেলৱেত পৰা আকৌ যদি এড আৰ ই আহি যায় এডি আৰি দিব দিলো হয়।
অ'।
তাৰ পিছত লাগে আৰু কিবা জব আহে বেংকৰো আহিলে। এইবোৰ দিবই লাগিব। বোৰ একজাম বোৰ। একজাম দিয়ে থাকিব লাগিব, ন'হলেতো মই পিপেয়াৰো কৰি থাকো বেলেগ এটা পাৰ্ট টাইম জবো পালো হয় এতিয়া বৰ্তমানৰ কাৰণে ভাল আছিলে।
এনে তোমাৰ তুমি যেতিয়া স্কুল আছিলা, এইম ইন লাইফ কি আছিলে?
অ' মোৰ এইম ইন লাইফ ফাইনেন্স ডিপাৰ্মেন্ট যাব মন আছিল ত'। ফাইনেয়েল ফাইনেঞ্চ ৰিলেটেড। কাম বোৰ কৰিব জানো বেংকৰ হ'লে হ'ব। মোৰতো সেইবিলাকে মন আছিলে কাৰণ স্কুলতে ভাবা আছিলো যে কমাৰ্চ ল'ম বুলি। সেইকাৰণে মছৰ পৰাই, যাব মন আছিলে।
মোৰতো স্কুল লাইফৰ ফাৰ্ষ্ট আছিলে ডটৰ হম বুলি। পিচত যেতিয়া, ক্লাছ ট্ৰেইনত উঠিলো, গম পালো যে চাইন্স বহুত হাৰ্ড হয়। তাৰপিছত, আহ। তাৰপিছত ভাবিলো, যে নালাগে মই এইচ এছ যাই কেনে হেৰিয় লম কমাৰ্চ ল'ম। পিছত কমাৰ্চ ললো, লোৱাৰ পিছত ভাবিলোঁ যে, মই বেংকতে কিবা এটা কৰিম এতিয়া তো, কলেজ লাইফ শেষে হ'ব ওলালে এতিয়ালৈ মই একো প্ৰিপিয়াৰে কৰিব পৰা নাই কোনটো লওঁ, কোনটো নলওঁ কনফিউজ হৈ আছোঁ।
এতিয়া কি জানা, আমি চাইন্স পঢ়িলে বহুত খৰচা হৈ যায় ন' সেইকাৰণে মই টান পালো চাইন্স ল'ব
তাকে বহুত খৰচ হৈ যায় চাইন্ঞ্চ মানে আমাৰ নিচিনা মিডিল ক্লাছ মানুহৰ অলপ প্ৰব্লেম হয়।
ফাইনেচিয়েল প্ৰব্লেম হয়, পঢ়াৰ প্ৰব্লেম নহ'লে হয়, কিন্তু ফাইন আমাৰ সেইটোৱে প্ৰব্লেম ডাঙৰ হয়, না, কমাৰ্চতো আমাৰ বহুত খৰচা হৈ আছে কিন্তু চাইন্সত বহুত গ'লে হয়, তাতকৈ আৰু
অ'। এনেই তুমি এনে নিউজ পেপাৰ, টিউচ
ডক্তৰৰ পিছত কি হ'ব মন আছিল?
ডক্তৰৰ পিছত আকৌ ভাবিলোঁ যে, প্ৰফেচৰ হম। তাৰপিছত এইবিলাক এতিয়া একোৱেই নাই মোৰ। এতিয়া আৰু যি, কিবা এটা জব পালেই হ'ল প্ৰাইভেট জব, কিবা এটা পালেই হ'ল, আৰু এনেকুৱা হৈ, গৈছে মানে
এতিয়া কিনো ক'বা, এতিয়া জব পোৱাটোৱে টান হৈ যায় নহয়।
তাত ইমান মানুহ পঢ়ি-শুনিও বোলে বহি আছে।
হম। চব মানুহে পঢ়িছে বহিয়ে চাৰিমান পঢ়াৰ পিছতো যদি পঢ়িব লাগে, পঢ়াৰ লাভে নহয় যে
উম, পঢ়িলে আজিকালি পঢ়া হ'ল যে, একেবাৰে ভালকৈ পঢ়া, নপঢ়িলে নাই আৰু
উম।
মানে, বহুত কম্পিটিচন হৈ আছে ন'। কম্পিটিচনৰ ওপৰতে যাই আছে। সেইকাৰণে, তুমি এনে আৰু কিবা ভাবিছিলানে, হ'বা বুলি?
ভাবিছিলোঁ যে টিচিংৰ লাইনত যাম, কিন্তু টিচিংৰ লাইনত গ'লে এতিয়া চাগে বিএড কৰিব লাগিব ন' মোৰ?
উম।
ত', বিএডটোতো ইমান পঢ়ি থাকিব কাৰণে ধৰ্যই নহয়, ইছলিয়ে জব লাগে। যদি পাৰিলো হয়।
বি এড কৰিলে দুবছৰ আকৌ তুমি এডমিশন ল'ব লাগিব। কলেজত
সেই ভাবিছো যদি উম অপেনত ললো হয় জব কৰিও থাকিলো হয়। যদি বেলেগ পঢ়িবও পাৰিলো হয় এম কম নহ'লে বি এড লৈ ললো হয়। কিন্তু জব টো পালে ভাল আছিল। খৰচাত
একচোৱেলি আজিকালি বি এড টো বেছি ভাল হ'ল। কৰা হয় কাৰণ বি এড টো কৰাৰ পিছত আজিকালি টিচিং লাইনত মানে বহুত পইচা শুনা মতে। এটা টিউচনতে বোলে এটা চাবজেক্টতে থাউজেন্ড কৰি লয়।
অ' মইও টিউচন কৰাও কিন্তু ইমান নলওঁ।
কিন্তু বি এড কৰাৰ পিছত মূল্যয়তটো বাঢ়ি গ'ল হয় ন চবে বিচাৰিলে হয়। তুমি কচিং চেণ্টাৰত সোমাব পাৰিলা হয় সেইবিলাকতটো আজিকালি বহুতে পইচা আজিকালি মানুহে স্কুলতছে বেছি বোলে। টউচনতে ইনকাম।
খৰ্চা কৰে আৰু পেৰেন্টচৰ সেনেকুৱা কৰে ন স্কুলত যি পঢ়াই নপঢ়াই নাচায় কিন্তু
অ' অ' ফনটো বেছি কৰে সেইকাৰণে মানে আজিকালি টিচিং লাইনত বহুত চবতকে বেছি পইছা টিচিং লাইনত মানে এটা বিজনেচ হৈ গৈছে।
উম।
অ'
দিয়া পিছে তোমাৰ লগত কথা পাতি ভাল লাগিল
অ' ঠিক আছে কল কৰিবা মাজে মাজে
অ' তুমিও কৰিবা।
আহ দিয়া